অ অ আহ মই শুনি আছো।
কি কৰি আছ?
তুমি কি কৰিছা?
মই এ মানে এ চুজ যি এ পিঠা কেইটামান বনাব ওলাইছো, তেল দিয়া পিঠা কেইটামান। এ দি- দুপৰীয়া ভাত খালো যে এতিয়া বোলো চাহ খাব যে এয়া নেচকা নাই বোলো পিঠা কেইটামান অলপ চুজি লৈছো আৰু মিঠাতেল আৰু তাত ধৰি লওঁ কুলাজিৰা কেইটামান লৈছো। তাৰ পৰা পিঠাগুৰি আছে আমাৰ মানে ঈদাৰ খুনা পি পিঠাগুৰি আছে যে সেই পিঠাগুৰি কেইটামান লৈছো, লৈ পেলাই মানে এই পিঠা কেইটামান বোলো বনাও। এইবিলাক বিস্কুট খাই আমনি লাগিছে ল'ৰা ছোৱালীকেইটাই নাখায়।
অ।
বোলো ৰ পিছত কৈছে আমাৰ গাখীৰ চাহ বনাব গাখীৰ চাহ অলপ বনাব, গাখীৰ চাহ অলপ বনাব ওলাইছোঁ। এতিয়া গাখীৰ চাহ এনে আমি বনালে যেনিবা হেৰি নিমখ নিদি চেনি দিওঁ, আগতে নিমখ দিওঁ, আদা দিওঁ, তেজপাত দিওঁ, এতিয়া মানে ই বেমাৰ হয় যে ডাঙৰ বেমাৰ, কেন্ঞ্চাৰ বেমাৰ হয় বুলি কয় যে সেইটো কাৰণে মানে নিদো, এতিয়া মানে চাহ অলপ বনাব ওলাইছো, আমি আকৌ খাই ভাল নাপাওঁ নিমখ নিদিলে। এতিয়া উপায় নাই। বেমাৰ হোৱা সলনি আৰু নোখোৱাই ভাল সেইটো কাৰণে বোলো ৰ পিঠা কেইটামান বনাই দিওঁ ল'ৰা ছোৱালী কেইটাই খাব, বাপেকে খাব, ইটা তুমি কি কৰি আছা?
মই এনেই আছিলো বহি।
অ ফুৰিবলৈ যোৱা নাই তুমি।
নাই নাই আমাৰ ইয় গৰম বন্ধত ইণ্টাৰ্ণশ্বিপ কৰিব লাগে যে কলেজ পা। সেইটো কাৰণে ক'তো যাবইে পৰা নাই।
অ অ
এয়া শেষ কৰি যাম চাগে কেইদিনমান থাকি আহিম নানিহঁত ঘৰত।
অ মইও মানে ল'ৰা ছোৱালী কেইটাই কৈ আছে নানা। ক ঘৰত যাব বোলে এ বোলো লৈ যাম আ। অ মই মানে এই মানুহ জনৰ বোলো এ শনিবাৰলৈ আমাৰ বজাৰ আছ। ছে নহয় বোলো বজাৰ পৰা তিল অলপ মি। ধই অলপ আনিব দিম আনি পিঠা কেইটামান বনাই দিম বনাই। পিঠা কেইটা লৈ পেলাই যাম আমাৰ মানুহ মানে বেছি যে আমাৰ মোমা এখন। তিনি ঘৰ চাৰি ঘৰ নানাখান আৰু ওচৰতে মাহীয়েকেইজনী পৰিছে তাতো যাব লাগে। সেইটো কাৰণে বোলো পিঠা অলপ সৰহকে বনাম এতিয়া আমাৰ এই বৰাছ। চাউল আছে বৰা চাউল। শুনিম হেৰিবাৰ শুক্ৰবাৰ মানে বৰা চাউল কেইটামান শুনিম। আজি চাউল জাৰিলো যাই পেলাই থৈ দিছো। তাৰপাছ চউলকেইটা তিয়াই থৈ দিব লাগিব বোলো শুকাবা মানে শুনিম আৰু। সেইটো কাৰণে বোল কৈ আছে সিহঁতে আমাৰ মামা বোলো খালি হাত খন লৈ কেনে দোকানৰ বস। টো যিমান নিনিয়া মিঠাই। ভাল নালাগে ঘৰৰ বস্তু বনাই নিলে ভাল লাগে। উম সেইটো কাৰণে বোলো পিঠা কিটা বনাম আৰু লৈ যাম দে অ তোমালো। মূমা নঘ কিমান দূৰ তোমালোকৰ ঘৰ পৰা।
অ বা বহুত দূৰ।
উম বহুত দূৰ।
অ পিঠা খানা বনাই নিলেওচোন বেয়া হৈ যাব আধা ৰাস্তাতে। অ দোকানৰ বস্তু কে নিব লাগিব অ। তুমি চাগে অকলেটোন যাবই নোৱাৰা।
নাই নাই নাই যাও আমি মানে গোটেই সপা একেলগে যাওঁ বলে।
অ গাড়ী লোৱা ন।
অ গাড়ীতে যাওঁ লাইন গাড়ীত।
অ এনে ধৰি লোৱা গাড়ী এখন ভাড়া কৰিলেতটো বহুত খিনি পইচা যাব ন।
অ।
এতিয়া দিনতটো হ'লে আৰু ভালো নালাগে দেচোন ইমান দূৰ ৰাস্তাত। দিনতটো থকাকে গলে আফচুচ উম ওচৰ হলে ভাল।
উম।
দিনটো থকাকৈ গ'লে ভাল নালাগে আহিলে ভাল নালাগে চাৰি পাঁচদিন থকাকৈ যাব লাগে তে। তিয়া ভাল লাগে।
অ।
অ ইমান দূৰত। আমাৰ ইয়ে ইমান দূৰ হলে মোৰ বৰ ভয় লাগে যোৱা আহা। কৰা বহুত জ্বালাই গৰমত। লৰা ছোৱালী লৈ বহুত অসুবিধা হয় উম ট্ৰেইনতো যা। ব পাৰে ন তোমালোকে।
আহ পাৰে। কিন্তু উল্টা হৈ যায় যে জাগিৰত যাব লাগে জাগিৰততো আকৌ তাত, উম। তা হয়।
হয় হয়, অ ট্ৰেইনত গ'লেও ভাল ট্ৰেইনত বতাহ উম। হয় হয় উম, অ অ অ। বতাহ পোৱা যায় না ট্ৰেইনত ভাল লাগে, আমাৰ ল'ৰা ছোৱালীকেইটাত- ট্ৰেইনত উঠি খুব ভাল পায়।
অ ভাল লাগে।
হয় মই আমাৰ ককা এটা আছে এই শিলচৰ। শিলচৰত গৈছিলো ট্ৰেইনত খব ভাল পাই ল'ৰা ছোৱালী- দুয়োটাই ভাল পায় একদম নাচি নাচি যায় ট্ৰেইনত, ধৰি লোৱা- গ'লো দে মই পোন্ধৰ দিন বিশ দিন তেনেকে থাকি আহিলো। তাৰ পোৱা, ভাল লাগে ট্ৰেইনত জাই। দূৰৰ ৰাস্তা হলে আৰু উম, আমাৰ মোৰ- ছোৱালীজনীয়ে কয় আমাৰ ইমান ওচৰতে বিয়া হলে পতককে নানা হনহ ঘৰ পাওঁ। মই বোলো অ তোমাকে উম। মই বোলো তুমি ডাঙৰ হোৱা তোমাকে দিম দে দূৰত। তেনেকে কওঁ মোক আকৌ উম মোক কৈ থাকে ইমান ওচৰতে বিয়া হলে- নানানু ঘৰ দহ মিনিট লাগিলে পোৱা যায় মই বোলো তুমি ডাঙৰ হয় তোমাক দিম দে দূৰত। সেনেকে কৈ থাকো, উম এজনি - ছোৱালী মই আকৌ দূৰত দি পেলাই মৰো হে। ওচৰতে দিম বেছি দৰত নিদিওঁ, দৰত দিলি- নিদিয়ে আৰু দূৰত দিবৰ কাৰণে। আবাকেও নিদিয়ে দূৰত, আমাৰ পৰিয়ালৰ মানুহ- সেই নিদিয়ে সেই ওচৰতে দিয়ে। এ বোলো পঢ়া শুনা কৰি লওক। কিবা এটা হাতত লক, তাৰপিছত বোলো দিম আৰু এতিয়াই ছোৱালী এজনী দিয়ে- একো লাভ নাই, আজিকালি আমি এতিয়া কম বয়সতে বিয়া হলো হৈ পেলাই আমাৰ- কি লাভ হৈছে, ল'ৰা ছোৱালী হৈছে ডাঙৰ হৈছে, এতিয়া আমাৰ থাকি- ডাঙৰ মানুহ এতিয়াও বিয়াই হোৱা নাই।
অ।
সিহঁতৰ ল'ৰা ছোৱালী কি হব এ আমি সিহঁতৰ বিয়া চাইছো। লগৰ ছোৱালী এজনী বিয়া চাব গৈছো মোৰ ছোৱালীজনীক কৈছো এ মোৰ লগৰ। এক লগৰ ছোৱালী মোৰ ডিঙিতে ধৰিছ সে বোলো এতিয়া তোৰনো- দিব লগা হ'ল এতিয়া মোৰ বোলো এয়া, সৰুতে বিয়া হোৱা বুলি। একো কাম নাই উম, দেহা শেষ হয়। অ আজিকালি হেমন্তই শুনাই দিছে না ওঠৰ বছৰ- পৰা ভালেই হৈছে দিয়া, বহুত- জ্বালা বাল্য বিবাহো উঠাই দিছে নহয়, সেইটো কাৰণে বহুত ভাল। অ ভালে হৈছে, কিছুমান কাম ভালে কৰিছে হেমন্তয়ে।
অ।
আজিকালি ছোৱালীবিলাক কম বয়সতে, দি দি- জীৱনতটো চেচ কৰি দিছে একো এটা হাতত নিদিয়াকে, কিমান- কিমান কি গিয়েকৰ ঘৰত কথা নিমিলে শাহু শহুৰ কথা নেমানে গিয়েকৰ কথা নেমানে। কিমান কাজিয়া পেচাল গাৰ্জেন কিমান যাব লাগে। এতিয়া বহুত ভাল হৈছে, এতিয়া অকমান জ্ঞানকল হব। যিকোনো কথাটো ক'ব কাৰণে চিন্তা কৰিব।
উম।
তেতিয়া চিন্তা নকৰে নহয়। কম বয়সতে বহুত জ্বালা আহি পৰে খোৱা বোৱা থকা, মেলা বহুত জ্বালা আহে।
অঁ অঁ।
তোমালোকৰ এতিয়া গধূলি কি চব্জি লম বুলি ভাবিছা?
আমাৰ দোকানৰ পৰা অঁ' আজি মংগলবাৰ যে আমাৰ নাখায় নিৰামিষ বনাব লাগিব। ভেন্দি, দালি, ভাত।
অঁ অঁ অঁ অঁ। উমঁ' মই বোলো, উমঁ উমঁ। আমাৰ মাছ আছে, এতিয়া কৈছে মই এইয়া কামত গৈছে যে কৈছে মই ব্ৰইলাৰ লৈ যাম। এতিয়া মানে নহৰু, পিয়াজ, আদা এইবোৰ মই গুচাই লৈছো। গুচাই পেলাই মিক্সাৰ মেচিন আছে নহয়, মিক্সাৰ মেচিনত ধুনীয়াকৈ গুড়া কৰি ল'ম। লৈ পেলাই সেয়া ফূনা বনাই দিম আৰু। আৰু দালি বনাই দিম আৰু দালিবোৰ খাবই মন নাযায়। এতিয়া নাখালে ল'ৰা তো আৰু বাপেকে বহুত ভাল পায় দালি খাবৰ কাৰণে। মই আৰু ছোৱালীজনীয়ে বেয়া পাওঁ। আমি ভাজি দি টুকি টুকিয়ে ভাত খাওঁ। দালি খাবই নোৱাৰো। অঁ' সে সিহঁতৰ কাৰণে বনাব লাগে উমঁ। নহ'লে বা পেক-পেকায় থাকিব ভাত খোৱা সময়ত ভাল নালাগে সেনেকে থাকিলে। সেইদিনা বোলো দালি এখন বনাই দিম এতিয়া ভাত এইখিনি যোগাৰ কৰি লওঁ আৰু। আহিব আহা সময় হৈছে আৰু ব্ৰইলাৰ লৈ আহিব আৰু। তেতিয়া মানে বেছি দেৰি নহয় আৰু পটককে গেছতে বনাই দিম আৰু বেছি গৰম লাগিলে আৰু। ইমান অসুবিধা নহয় আৰু।
অঁ।
চাহ তাহ বনালা নে নাই তুমি?
অঁ' খালো বনাই?
কি দি খালা?
বিস্কুট, ব্ৰেড এই একো খাব মন নাযায় গৰমত।
অঁ অঁ অঁ অঁ। তোমালোকৰ হোটেলতে বনোৱা বস্তু ৰলে সেয়াও খাব পাৰা ন?
অঁ' সেয়াও খাওঁ। এ এনে পেলাই দিয়া সলনি ঘৰত আনি খাই দিয়াই ভাল।
অঁ। অঁ কিছুমান আকৌ হোটেলৰ পৰা বস্তু কিছুমান বেয়া আমাৰ এয়া আনে নহয়। মানুহজনে এই কালি বনোৱা বস্তু বিলাক ফ্ৰিজৰ ভিতৰত সোমাই থৈ দিব।
কুৱা নহয়।
উমঁ' ইমান বেয়া এই আলু চপ বুলি কয় কণী চপ বুলি কয় এইবিলাক আনে। গৰমে লগতে বনাই যদি লগতে আনে তেনে হ'লে খাই ভাল লাগে। এই দুই তিনিদিন যে ফ্ৰিজত থৈ দিয়ে কিছুমানে।
অঁ অঁ।
দম ভাল নালাগে মই আনিব বাধাই কৰিছোঁ বোলো নেলাগে আনিব মই ঘৰতে বনাম। ঘৰত বনোৱা খিনি ভাল। কেতিয়াবা আকৌ এয়াই বনাই কে। কেতিয়াবা তেল দিয়া ফুটাই মনা কেতিয়াবা এই আমাৰ হেৰি দি। পিঠা গুৰি বিলাক। ধুনীয়াকে গুলি তাত পিয়াজ কাটি দিওঁ কেঁচা জলকীয়া কাটি দিও দি। পলাই সেই হেৰিটো সচি পেলাই ইমানটো কৈ। আমি ঢিলা পিঠা বুলি কওঁ। সেইটো বনাও তেলত পুৰো একদম মচ মচকে উঠে আমাৰ ল'ৰা ছোৱালীকেইটাই ভাল পায়। পিয়াজো দিয়া যায় যে। কেতিয়াবা জ্বৰ চৰ চৰ্দি হলে এ খাই ভাল লাগে। জ্ব চৰ্দি হলে হে পিঠাটো খাই ভাল লাগে তেল দিয়া পিঠাটো আকৌ চেনি দিয়া যায় যে মিঠা। ইমান ভাল নালাগে খাবৰ কাৰণে মও। ভাল নাপাওঁ বহুত মিঠা হয় যে অ আমাৰ বা। পেকে ভাল পায় মই ভাল নাপাওঁ ইমান মিঠা খাব নোৱাৰি আজিকালি মানুহ। ধৰা। আজিকালি চল্লিশ বছৰ পিছতে মানুহৰ মিঠা কমে খাব লাগে আজিকালি। চুগাৰ ভয়ে লগা হৈছে আজিকালি বেমাৰ কথা কলে আগত। তে মানুহে আগতে বোৰা মানুহ বিলাকে ইমান চেনি খায়। ইমান ঘন ঘনকে চাহ খাই একো নাই। এতিয়া বহুত অসুবিধা বুঢ়া মানুহ বিলাকৰ আমাৰে অসুবিধা। চল্লিশ বছৰ হোৱাৰ পিছত আৰু কি খাবা চেনি।
অ।
খোৱাতটো অসুবিধা হৈ যায়।
হ'ব দিয়ক মই পিছত ফোন মাৰিম হা।
অ অ হ'ব দিয়া।
অ অ।